অ বৌ। শুনিছা নে।
হেল্ল'।
শুনিছা নাই মই শুনি আছোঁ শুনিছো শুনিছো অ ক'ত আছা। মই মানে আজি এফালে আহিলো ফুৰিবলে।
অ কোনফালে ঘৰলে।
অ ঘৰৰ ফালে আহিছিলোঁ।
অ কিবা আছে।
তেনেকে থকাতো একো নাই আজি দিনত মানে সভা আছিলে।
অ অ ভাওঁনা আছে নে।
ভাওঁনা আজি নাই কাইলৈহে আছে তোমাৰ।
আহ সেইটো কাৰণে আজিয়ে গ'লা অহ মানে আজি আকৌ সেই সভা আছে কাইলে ভাওঁনা কেলেই।
মানে কাইলৈকো দিনত অনুষ্ঠান আছে যে। অহ দুদিনীয়া অ সেইটো কথা মানে আজি ৰাতি একো নাই কাইলেহে আছে।
অ অ ভাত তেতিয়া বনাইছে নাই।
ভাত মায়ে বনাই আছে অ।
অ ল'ৰা খালে নেকি।
লোৱা হোৱা নাই দেউতাকৰ লগত খেলি আছে।
অ', অ', দেউতাকো গৈছে।
উম, দেউতাকো আহিছে উম, উম, দেউৰেকো মানে দেউতাক এই ফালৰ পৰাই যেনিবা ডিউটি যাবগে।
অ', অ', অ', অ', অ', দিনত সবাহলে গৈছিলা?
অ' দিনত সবাহ হ'লে গৈছিলোঁ, এ, অলপ আগত আহি সোমাইছোহে।
অ', বতৰটো ইমান বা
বেয়া মানে আমাৰ ফালেটো পুৰা বৰষুণ দি আছে।
অ', আমাৰ ইয়াতো এতিয়া বৰষুণ দিছে, আগবেলা ৰ'দ মই ঘৰতে আছোঁ অ'। ভাত বনাই আছোঁ।
অ', ভাত কিহেৰে বনাইছা?
তাৰপাছত মচুৰদালি অকণমান আছেই। ছোৱালীয়ে সেই বৈয়ে হঁতৰ লগত খেলি আছে।
অ', স্কুল গৈছিলে নহয়, আজি?
ইস্কুল গৈছিলে অ', আজি মিটিঙো আছিলে যে, ৰাভা দিবস।
অ', বহুত দিন হ'ল তোমালোকৰ খবৰ খাতিৰ, ঘৰত ভালেই, ভালেই অ', তোমাৰ নহয় তোমালোকৰ বহুত দিন খা খবৰো পোৱা নাই নহয়।
অ', ফোন এটাও কৰা নাই আৰু তুমি সেইটো কাৰণে মোৰ মনত পৰিলে বোলো ফোন এটা কৰোঁ চোন।
উম, ভালে কৰিলা দিয়া মোৰ মানে এয়া ল'ৰা, ছোৱালী পা, তোমাৰ ফোনৰ ওচৰলৈ যাবলে নাপাওঁ।
অ', ফোন চাই থাকে নে? আমাৰ ইমান
এ-এ, ফোন মানে আমাৰ ছোৱালীয়ে নাচ চাই বাৰু ল'ৰাইহে চাই।
অ', আমাৰ ছোৱালীয়ে বোৰ হে ঢেৰ ফোন চাই পাই স্কুললে দিলোঁ যে স্কুলৰ পৰা অহাৰ পিছত আৰু ফোনকে চাই থাকিব, মোৰ ৰাতি তি কিবা এটা চাবলৈও নেট খতম কৰি দিয়ে।
তোমাৰা এয়া এতিয়া আঢ়ৈ বছৰ এ
অ', সেয়া উৎপাত কৰিয়ে আছে।
ক'বাই বহুত উৎপাত কৰে।
অ', তাপা সেই
অ', অ', এইখন ঘৰত টো ভালেই অ'।
খত
অ', সেইখন অহ, বাবা আছে। তাৰপিছত হেৰি আমি কাইলৈ অ', মানে ল'ৰা লগতো খেলি থাকে। ছোৱালীৰ লগতটো।
বৰ নিজান জান লাগে অকলে অকলে।
উম উম তাকে এতিয়া নাহিলেও নহয় যে ওচৰত ল'ৰা ছোৱালী মানে আছে আমাৰ ভতি - তিজা এজনী আছে।
অ অ তেতিয়াহ'লে অকমান ভালেই বাৰু চিঞ- বাখ কৰি থাকিবলে।
উম উম। তাকেহে আমি কাইলৈ যামেই বাৰু মানুহজনো মানে- কাইলৈ কামলৈ যাবগে যে।
আহ অ হেৰি নহয়-
উম?
কথা এটা ক'ম বুলি ভাবিছো তুমি সেই মাহঁতৰ ওচৰত আছা যদি অকমান আঁতৰি আহাচোন।
অ ঠিক আছে আহিছো আহিছো।
অ মানে মই কথা এটাৰ কাৰণে ফোন কৰিছিলো তোমালে। বেয়া বেয়া পাবা নি? কি আকৌ-
এ নেপাও নাপাও কোৱা।
এ হেৰি মানে মোক পইচা কেইটামানৰ প্ৰয়োজন হৈছিলে।
অহ।
তাৰাপা মই বোলো টকা চাৰি, পাঁচ হাজাৰ মান দিব পাৰে নিকি, তোমাকে বোলো তাই তেনেকে দিয়ে বুলি শুনিছো বোলো দিব পাৰে যদি আইকে শুব মই বুলি ফোন কৰিছিলো।
উম, তোমাৰ মানে চাৰি, পাঁচ হোজাৰ দিব নোৱাৰি মানে এইজনে তেনেকে দৰমহা পোৱাই নাই যে। তোমাৰ উম। পাৰিবা বাৰু হেৰি কি বুলি কয় এ হ'ব নিবা চলিবলে মানুহৰ সুবিধা অসুবিধা থাক - কেই আও। নিবা মানে এতিয়া তোমাক আকৌ হেৰি কৰি- তুমি দুহেজাৰ- তিনি হেজাৰ মান টকা নিব পাৰিবা। দুহেজাৰ, তিনি হেজাৰ এটা নিব পাৰিবা আৰু।
অ অ তাতকে বেছি- দিব নোৱাৰিবা নি?
তাতকে বেছি দিব নোৱাৰি মানে মোৰো অকমান চলিবলৈ অসুবিধা বেছিকে দিব নোৱাৰিম মানে মোৰো অকমান অসুবিধা এটা হৈ আছে। ছে যে।
অ অ মই বাও মই বোলো- কৈছিলে তোমাৰ কথা তাপাছত মই - বোলো মই ফোন এটা কৰি সুধি চাম বাও। মানে হেৰি- এই আমাৰ গাড়ীৰ ইনষ্টলমেন্ট এটা আছে, তাৰপিছত মানুজনেও এ- এতিয়া ভাড়া পোৱা নাই যে সেইটো কাৰণে মই বোলো পইচা কেইটামান ল'বলগীয়া হ'ল এনকে এতিয়া গোটৰ পৰাও ল'ব পৰা নাই লৈ থোৱা আছে আগতে
আমাৰো সেই মানুহজনে পোৱাই নাই নহয় তেনেকে আৰু মানে কি ক'বা লৰা ছোৱালী দি ঘৰৰ চল
হয় হয় আজিকালি আওঁ এখন ঘৰ চলাবলে কিমান লাগে মই সেই সেইটো কাৰণে বৰ দিগদাৰ হৈছে অ ছোৱালীও স্কুলত মাহে মাহে হে দিব লাগে যে যে অনা নিয় বাৰু নিজৰ এজনেও অনা নিয়া কয়ে
উম দুহেজাৰ তিনি হেজাৰ মান টকা এটা পাব পাবা বাৰু মই আকৌ অনলাইন কৰিহে পঠিয়াব লাগিব নিবলৈ আহিবতো নোৱাৰা
কনফাৰ্ম কৰি মোক দিম বুলি ক'লে মই মানুহজনকে পঠিয়াই দিলোহেঁতেন কোনোবা এদিনা তুমি কাইলৈ ঘৰলে আহিবা মানে
উ ঘৰলে কাইলৈ যাম মই
অ মানে কাইলে নহলেও পৰহিলে মানলে মানে মোৰ অকমান ইমাৰজেঞ্চিয়ে হৈছিলে আৱ
অ হ'ব হ'ব তই তিনি হোজাৰ টকা এটা লৈ যাবা
অ তেতিয়াহ'লে সেই মই পঠিয়াই দিম মানুহজনক তুমি এনেই সেই দিনত ঘৰতে থাকা নহয়
ঘৰতে থাক মানুহজন মানে তোমাৰ মানুহজন আজিকালি ঘৰত নাথাকে কিয় নহয় উম অ ঘৰতেহে থাকে
অ মই বোলো এতিয়া সেই মানুহজন থকা অৱস্থাত আনিলে ভাল হ'লহেঁতেন বা
শুনতে
অ অ তেতিয়া মই হেৰি মানুহজনৰ নাম্বাৰটো নাই মোৰ হাতত তুমি সেই দি দিবাচোন ময়ে তেতিয়া ফোন এটা কৰি সুধিম
কৰিবলে কবা দাদাকে
অ ফোন এটা কৰিবলৈ কম ফোন এটা কৰি সুধি চাব নহলে আকৌ তোমাক সুধিছো বুলি ক'লে বে ক'বও পায় নহ
আটা মানুহ থাকে নহয় আৰু আৰু হেৰি নহয় মানুহনো কি আজি এতিয়া আজি তোমাৰ সুবিধা আছে মোক বিচাৰিছা কাইলে মোক সুবিধা হ'ব ময়ো তোমাক বিচাৰিম ক
অহ সেইটোৱে সেইটোয়ে আৰু ভালকে চলি থকা তটোহে লাগে ন।
উম সেইটোৱে।
বিপদৰ সময়ত দিছা ময়ো তোমাক তেনেকে বিপদৰ সময়ত দিবলৈ পালে ভাল। ভাল লাগে আৰু উম মানুহে এইবোৰ বিচাৰি পইচা দিলেও যে বিচাৰি ফুৰিব লাগিব বিচাৰি ফুৰিব লাগিব তেনেকুৱা কৰিব নালাগে আৰু দি দিব লাগে হয় নহয়।
অহ সেইটো সেইটোয়ে হয় মানুহ আজি তুমি বিচাৰিছা কাইলে
অহ সেইটোৱে আজি
আৰু আছে যদিনো অহ মোৰ মোৰ যেনিবা আছে মোৰ দিয়াতনো আপত
অহ হয় হয় সেইটো কাৰণে মই জানোয়েই তুমি হেৰি দিয়া যে। মই বোলো সেইটো কাৰণে তাইলৈকেহে ফোন কৰিব লাগিব আৰু তেনেকুৱা মানুহ নাই সেইটো কাৰণে বোলো তাইলৈকে ফোন এটা কৰোচোন।
অহ নিবা নিবা পঠিয়াই দিবা মই কাইলে মানে যামেই বাৰু।
অহ অহ কাইলৈ আগবেলাতে আহিবা নেকি।
কালে আগবেলাতে নাযাও। চাগে পিছবেলা মানলৈহে যাম।
অহ বতৰো আকৌ কথা আছে নহয়।
অহ মই ভাওনা চোৱা কথা আছিলে আকৌ মানে ভাবিলো চিন্তাটো কৰিলো আকৌ মানে। ছোৱালীও তোমাৰ স্কুল আছে নহয়। আকৌ স্কুল ক্ষতি কৰিবও তেনেকে। এতিয়া নোৱাৰি নহয় স্কুল আছে যে স্কুল ক্ষতি কৰিবলে আৰু আজিকালি দিগদ। নহয়।
ইচ। স্কুল নগ'লেও পইচা দিবই লাগিব।
উম পইচাটো পইচাই আজিকালি। কি হৈছে গম পোৱা নাই আজি পঢ়োৱাক। মানে পাঠটো কাইলে নপৰহুৱাই। কাইলৈ পোৱাতো পৰহিলৈ নোপোহাই আৰু আজিকালি লগৰ বিলাক এনেকুৱা। উম আজিকালি লগৰ বিলাকক মানে বিচাৰিলেও তোমাৰ দিবলৈ টান পায়।
পা তাৰাও নিদি। দিয়ও নহয়। হয় হয় সেইটো। ক' হয়ে আও এইটো স্কুলৰনো হেৰিয়ে এদিন তাৰ কাৰণে আৰু বেলেগকে হেৰি ক্লাছ নকৰে নহয়।
উম, উম। সেইকাৰণে মই বোলো নহয়, হেৰি কৰিম
ছোৱালী হেৰি, নে, ইয়াতে দিছা নে? অ', ছোৱালী চৰকাৰীতেই দিছা? এ, এনেই
চৰকাৰীতেই দিছোঁ, চৰকাৰীতেই দিছোঁ বাৰু।
অ', চৰকাৰীতেই দিছা ছা, অ'। ভালে, ভালে। আজিকালি চৰকাৰীও বৰ ধুনীয়া হ'ল পাই।
অ', এই এতিয়া মানে তোমাৰ কি হৈছে? এতিয়া চতুৰ্থ শ্ৰেণী পালেগে। তোমাৰ এ, নিজৰ লগতহে কথা ন? পঢ়িলে তোমাৰ চৰকাৰী প্ৰাইভেট
চবতে ভাল অ পঢ়িলে চবতে ভাল আও অ প্ৰাইভেটত বুলি যদি ঘৰত নপঢ়ে
অ সেত টো নহ'ব নহয় আৰু তোমাৰ আমাৰ নিচিনা মানুহে এনেকে আমাৰ নিচিনা এতিয়া মানুহে তোমাৰ এনেকে ইমান মানে পঢ়াইছিলো মই তাক দ্বিতীয় শ্ৰেণীলৈকে তৃতীয় শ্ৰেণীলৈকে পঢ়াই দিলো পাৰ ভেটত এতিয়া এতিয়া আৰু নোৱাৰো মানে গম পাইছানে নাই আৰু স্কু
হয় হয় হয় আৰু ঘৰখন চলিব লাগে গে বাকী ঘৰৰ চব বনাই কম হেৰি হৈ গ'লগে ন তোমালোকক
উম ঘৰৰ মানে তোমাৰ হ'লগে এনেই প্লাষ্টাৰ কৰিবলৈ বাকী আছে
অ অ হলেও ধুনীয়াকে বনালা আৰু দেই ঘৰ আমাৰহে আৰু কেতিয়ানো কি কৰিব কোৱা হয় আও।
এ হ'ব-হ'ব চিন্তা নকৰিবা লাহে- লাহে হ'বগেও।
উম মানুহজনৰ এইবোৰ বিচাৰি ফুৰিছে তাত। নোৱাও কি হয়গে।
হ'ব হ'ব লাহে লাহে হৈ থাকিব দিয়া ইমান হেৰি কৰিব নালাগে।
উম, বাও তুমি সেই মানুহজনক শুনাবাচোন মোলেও নাম্বাৰটো দি থ'বা মই ফোন এটা কইম।
অ' কইবা-কইবা বাও মই ক'ম বাৰু। মও কম তোমালোকেও ক'বা, হ'লেও তোমালোকে নিজ অ' তোমালোকে নিজে কোৱাত তো একো হেৰি নহয় ন।
অ সেইটোয়ে, মই ক'ম বাৰু কথাষাৰ বেয়া হব নহয়, বুলিব অকল তোমাকহে কৈছে মোক নাই কোৱা।
অ' নিজে কলে ভাল হয় আৰু মোৰ এনেই কবলগীয়া একো নাই উম ঠিক আছে অ ফোন এটা কৰিবা তেতিয়াহলে দেই অ কৰিবা অ উম